বোলো শুনিছা?
অ', শুনিছো দিয়া, কোৱা।
কি কৰি আছা নো?
আছোঁ ৰ'বা এনে, তুমি?
বাকী খানা পিনা খালা নে?
অহ, খানা পিনা খালো, তুমি?
খালা
অ', কিহেৰে খালা আজি? অহ, মই এনেই আমলেট, দালি, দাইল, আৰু তুমি?
এ, মইওঁ তেনেকুৱাই আলু ভাজি, আলু পিতিকা, দালি এনেকুৱাই খালো।
অ', অ'। অ', বাকী তোমাৰ মাততো বজি বজি আহি আছো দেখোন অলপ।
এতিয়া শুনা পাইছা?
অহ, পাইছো, পাইছো।
মানে অহ বাকী তোমাৰ বতৰ কে কেনে আজি?
বতৰ আজি ডাৱৰীয়া, তোমালোকৰ ইফালে কেনে?
বৰষুণ দি আছে, বৰ্তমানটো বৰষুণ দি আছে।
বৰষুণ, অ', পিছে অলপ শান্তি পাইছা ৰ'দৰ পৰা অলপ মুক্তি পাইছা।
তাকে, তাকে, মুক্তি পাইছো ৰ'দৰ পৰা, শান্তি পাইছোঁ ঠিকেই কৈ, বাকী আজি তুমি ৰাতিপুৱা কেইটাত উঠিছা?
মই এনে ৰাতিপুৱা আজি পাঁচটা উঠিলো আহ
হয় হয় তুমি হয়। মই দেৰি হ'ল ৰ'বা অলপ খাটা সাতটামান বাজিল ৰ'বা।
আচ্ছা ৰাতি এনে কেইটাত শুৱা?
অ', মই বাৰটা চাৰে বাৰটাত শুই যাওঁ তুমি?
আচ্ছা মই ৰাতি দহটাত শুই যাওঁ মানে পুৰা।
বাহ বাহ ঠিকে আছে ঠিকে আছে। ভাল কাম কৰিছা তুমি।
একদম একদম আহ তুমিও ট্ৰাই কৰিবা।
শুনা হয় হয় হয় হয় ট্ৰাই কৰিব লাগিব ৰাতিপুৱা উঠিলে মানে ৰাতিপুৱা উঠিলে তোমাৰ শাৰীৰিক এক্সাৰচাইজ কৰিব টাইম পোৱা যাই হয়নে?
একদম বহুখিনি টাইম বাচি যায় তোমাৰ।
আৰু শাৰীৰিক এক্স শাৰীৰিক ব্যাম বহুত দূৰ দৰকাৰী যেনেকে দৌৰা বহুত দৰকাৰী। তুমি যদি কিবা চা হয়। বাকি আৰু দৌ দৌৰাৰ য়োগা তাৰ পিছত আৰু বহুত শাৰীৰিক পৰিচ ব ব্যায়াম আছে ন।
অ', উম, আজিকালিতো বহুতখিনি ব্যায়াম ওলাইছে বহু বিভিন্ন ধৰণৰ।
হয় চ' মই ভাবো এইবোৰ কৰিলে মানে তোমাৰ দিনতটো ভাল যায় আৰু ৰাতিপুৱা যদি উঠা।
একদম এইটো এইটো তুমি একদম একদম এইটো ৰাইট কথা কৈছ। মানে ৰাতিপুৱা সোনকালে তুমি উঠা তোমাৰ দিনটো বহু খিনি ভাল যায়।
ভাল যায় ভাল যায় কাৰণ তোমাৰ কাম টো টাই টাইম টু টাইম হয় ন।
হয় হয় একদম টাইম টু টাইম হৈ যায় আৰু এতিয়া দেখিব পাৰি যেন মানে নতুনক ছাত্ৰ ছাত্ৰী বিলাকে কৈ থাকে কি সিহঁতে চেল্ফ ষ্টডি কৰিব টাইম নাপায়।
হয় হয়।
তুমি ৰাতিপুৱা পাঁচটাতে উঠি পিনে মুখ আহ হা মুখ বাকি হাত ভৰি ধুইগে গা চা ধুই মেলি আহ তোমাৰ মানে ৰাতিপুৱা স্কুল যোৱাৰ আগত বহুখিনি টাইম বাচি য মানে চেল্ফ ষ্টাডি কৰা।
হয় ঠিকে কৈছা মইো মানে এ আগতে মেট্ৰিক পৰীক্ষাৰ টাইমত ন।
উম।
ৰাতিপুৱাই তেনেকুৱা উঠিয়ে পঢ়িছিলো মানে যে তিনটা চাৰিটাৰ পিছত তে তেনেকুৱা টাইমত মানে শুনা পাইছো যে মানে ব্ৰেইনতটো মানে ভাল হৈ থাকে মানে।
অ', ফ্ৰেছ হৈ থাকে পুৰা মানে আৰু তুমি যি পঢ়া উম, যি পঢ়া মনত থাকে আৰু এইটো বস্তু।
হয় হয় হয় ময়ও শুনিছো বাৰু এইটো কথা যি পঢো মনত থাকে এইটো টাইমতে এইটো ফলটো পাইছোও কিন্তু মই ৰিজাল্টত ফলটো পাইছোও।
উম, গম পাইছো বাৰু আহ বাকী ৰাতিপুৱা পাঁচটা উঠিলে মানে তোমাৰ দিনতটো ভাল যায় আৰু তুমি যদি তোমাৰ ৰাতিপুৱা টাইখিনি কৰিব পাৰিছা আৰু তোমাৰ দিনটো মানে বহুখিনি ভাল যায়।
হয় আৰু ৰাতিপুৱা তোমাৰ উঠিলে কাম টো টাইমত হয় যদি ৰাতি পুৱা দেৰিকে উঠা তে কামবোৰো মানে অ', মানে দেৰি হৈ যায় চব কামত দেৰি হৈ যায়।
যদি পাঁচটা বজ উঠি পিনে তোমাৰ দৌৰিব গৈছা বা কিবা এক্সাৰচাইজ কৰিছা। মাৰ মানে বডিটো ফ্ৰেছ হৈ থাকে মানে এক্টিভ হৈ থাকে, মানে টোপনি লাগি‌ নাথাকে। থাকে। আৰু তুমি দেৰিকে উঠিছা তোমাৰ মানে, অ, ফূৰ্তি ফূৰ্তিত থাকে পুৰা।
হয়।
আৰু তুমি দেৰিকে উঠিছা মানে এই লাগি থাকে কৰিব মন নাযায় মোবাইল তোকে চাই থাকে। য, এক দিনটো মানে টিপ নহয় আৰু ৱষ্ট হৈ যায় পোৰা।
হয়, হয় ঠিকে কৈছা দেৰিকে উঠিলে তোমাৰ এনেকুৱাই হয় প্ৰব্লেম বোৰ।
উ, সেনেকুৱাই হয় আৰু। আহ, এতিয়া যে দেখিব পাঁও মানে নতুনকে ল'ৰা ছোৱালী বিলাকে আৰু। ৰাতিপুৱা উঠি‌ কিমানে। আহ, মোবাইলটো লৈ লয় আৰু মোবাইলৰ এটা ৰিল চালে দুটা ৰিল চালে। এনেকে ৰিল চাই থাকোঁতে মানে টাইম খিনি নষ্ট কৰি দিয়ে আৰু।
হয়, তেনেকুৱা মোবাইলটো মানে যথেষ্ট। খিনি বেয়া হৈছে মোবাইলটো মোবাইলটো ধৰা তোমাক যে ক'লো। ৰাতি চাৰে বাৰটা এটা বজাত মই খো কিয় মানে। হৈ মোবাইলো চ, চাই থাকো বুলি।
অ, এতিয়া তুমি চোৱা, ৰাতিপুৱাটে যদি তুমি মোবাইল চাই কেনে টাইম সিনি ৱেষ্ট কৰি দিয়া। তোমাৰ এনে লাগিব কি মই মোৰ মানে। নহ'ব মোৰ এনেকে থাকোতে যাব, কিন্তু তুমি। নিজৰ কে কণ্ট্ৰল কৰিব শিকিব লাগিব। উ
সকলকে তুমি নিজে বাহিৰত ওলাই যাব লাগিব।
বাহিৰ ওলাই যাব লাগিব, নিজকে ফৰ্চ কৰিব লাগিব, কি মোবাইলটো মই একেবাৰে নাচাওঁ দেৰিকে নটা বা দছটাৰ পিছত চাম।
অ, তেনেকুৱা টাইপ কথা মানে। মানে তুমি চাবাচোন হয়, তুমি চাবাচোন মানে চহৰ তকে। গাঁৱৰ মানুহবোৰে কিন্তু আমাতকে জলদি উঠে কাৰণতো। কি জানানে, মই ত কাৰণতটো ভাবো যে গাঁৱত মানে। চৰাই চিৰিঙটি পশু-পাখী বহুত। চব সিহঁতৰ কাৰণেও উঠে চাগে হয় ন, চহৰতো না মুৰ্গী আছে
অ, হয়, হয় মূৰ্তি আছে একোৱেই নাই মানে চৰাইটো মানে ৰেয়াৰলি। অকল কাউৰী, কিটা কাউৰী কিটা দেখা পাবা।
আগতেতো কুলি চৰাাই মাত দিছিল ঠাণ্ডা দিনত বাৰু মাত দি
একদম। আৰু তুমি চাব যোৱা এ গাঁৱৰ মানুহ বিলাকে অ, মানে দিনতটো কষ্ট কৰে বহুত। মানে বেছিভাগতো খেতি বাতিতে জড়িত হয় ন। চ' তেতিয়া মানে আহ, দিনতটো কষ্ট ৰাতি মানে। শু'ব যায় আৰু ৰাতি মানে খোৱা জল্দি শু'ব পায় আৰু এনেকে মানে।
উ, মানে গাঁও গাঁৱৰ মানুহবোৰক চাবা মানে বিছনাত খোৱাৰ লগে লগে। ঘ, ঘুমটি আহি যায় কাৰণটো কি তেওঁলোকৰ বডিত পৰিশ্ৰম যথেষ্ট থাকে ন।
পৰিশ্ৰম যথেষ্ট পৰিশ্ৰম কৰে ইিহঁতে।
কিন্তু আমাৰ বি, বিচনাত খোলে। হয় কিন্তু আমাৰ চহৰৰ মানুহবোৰৰ বিচনাত টোপনি নাহে, মোৰ চুৱ উঠি যায়।
তটোপনি নাই। মোবাইল চাৰা কোঠেই যায় আৰু তুমি চোৱা গাঁৱৰ মানুহ বিলাকে মানে, এ সিহঁত তোমাৰ কঠিন হৈ গৈছে মানে, এটি টাইমতে শুব, এটি টাইমতে খাব, এটো টাইমতে উঠিব আৰু সেই টাইম টেবুলটোে মানে সিহঁতক পুৰা মানে, শৰীৰো সুস্থ ৰাখে এক্টিভ হৈ থাকে
মানে, তেওঁলোকে মানে, একদম চাৰিটা মানতে উঠিব সূৰ্য উদয় হোৱাৰ আগতে উ তাৰপিছত তোমাৰ উঠি কেনে অলপ খোজকাঢ়িব খা খালী ভৰি খোজ খোজকাঢ় কিন্তু গাঁৱৰ মানুহ বিলাকে
অ', অ', এইটো খালী ভৰি মানে, সেইটোৰ ৰাস্তা বিলাকো চাফা হয় আৰু বণন মাজেৰে খোজ কঢ়িব লগা হয় পথাৰত যাব লাগে অ', হুত চাফা হয় আৰু পথাৰত যোৱা উম, উম, আহ মানে, খালী ভৰিি তুমি
হয়, কোৱা, কোৱা, তুমি কোৱা
অ ', মানে মানে যদি খালী ভৰি আমি পথাৰলৈ খোজ কঢ়ি যাওঁ আৰু বনৰ মাজেৰে মই, তোমাৰ তাৰ তাৰ মানে মানে সুস্থ ৰাখে এইটো বস্তুৱে যি বস্তু কৰা বহুত ভাল তাৰমানে
হয়, হয়, ঠিকে কৈছা মানে খালী ভৰি খোজকঢ়ি আহি তেওঁলোকে নি নিজৰ-নিজৰ খাদ্য খায় আহাৰ খায় আহাৰ খাই খেতিলৈ আহে। মানে আটা চাৰিটা মানৰ পৰা খেতি কৰে, মানে খেই খেতিৰ কাম পৰিয়া দুটা বা দুটালৈ কৈ তাৰপিছত আহ গাঁও থু জানাই ঘৰত ভাত পানী খাই অলপ ৰেষ্ট লৈ কেনে বজাৰত যায় মান নহয় ন নাই?
অ', হয় বজাৰতো যায় কিছুমানে গৰু ছাগলী আনিবও যায় মানে পথাৰৰ পৰা
হয়, বজাৰত যদি তেওঁৰ দোকান থাক
আহ, বজাৰ কৰিব যায়। যাৰ মানে, গাখীৰৰ মানে, থাকে আৰু গাখীৰ বেপাৰ কৰে সিহঁতে গৰু ছাগলী আনিব যায় বতৰ পৰা সেই আৰু দিনটো পৰিশ্ৰমৰ কাৰণে জল্দি টোপনি আহি যায়। উম, তেনেকুৱায়
হয়, হয়, মানে তেনেকুৱাই মানে উম নিজে নিজে উঠা অভ্যাসটো কৰিব লাগিব নিজে নু কাম নাই।
উম, নিজে চতে কাম নাই কোনো উঠাই নাযায়।
অহ-অহ।
কোনোবাই উঠালে দুই নম্বৰ দনে কোনোবাই উঠে তিনি নম্বৰ দিন উঠাও হৈ যাব ন মানুহটো
অ', কিমান মাতিব আৰু তোমাক মানুহ দেইলি মাতিব
কিমান মাতিব আৰু তোমাক সেয়াই আৰু আহ, তুমি যিমান পাৰা নিজে উঠিব চেষ্টা কৰিব ৰাতিপুৱা পাঁচটাত উম, উ বহুত-বহুত ভাল। বহু ভাল কাম।
হয়, হয় ঠিক আছে। বাৰু তোমাৰ পৰা বহুত শিকিলো দিয়া আজি।
শিকিলো আজি মইয়ো বহুখিনি শিকিব পাৰিলো।
হয়, হয়।
দিয়া হ'ব দিয়া।